অহ মই আপোনাৰ আছিলোঁ। এনে বাকী আপুনি মোৰ মাতটো শুনিছে নাই বাৰু।
শুনিছোঁ শুনিছোঁ অঁ ভাল-
অঁ মানে সুধি লৈছোঁ মানে ইয়াত- অলপ মানে নেটওয়ার্ক অকমান পব্ৰলেম আছে মানে।
অঁ আপুনি কি ঘৰত নাই নেকি?
ঘৰতে আছোঁ মানে কি হ'ল ৰাতি মানে বৰষুণ দি দিলে ন অলপ বতৰটো বেয়া হৈ গ'ল যে।
সেইটো কাৰণে বোলো অলপ বতৰ বেয়া হ'লে নেটৱৰ্কতটো অলপ অসুবিধা হয় মানে।
আতচ্ছা-
অঁ বাকী আপুনি কি কৰি আছিলে হোম।
এই আমাৰ ইয়াতো বৰষুণ কালি ৰাতি বহুত বৰষুণ তাকে - ৰাতিপুৱা উঠিলো উঠি পেলাই আহ এইটো- সোনকালে সাৰ পাই গলোঁ কাৰেণ্টটো গুচি গ'ল তাৰপিছত উঠি পেলাই এ এতিয়া- অকমান ওলাই মতে আহি হেৰি বোলো- মানুহে অকলে গৰু ছাগলী কেইটা অকমান এৰাল দিবলৈ আহিলোঁ।
অঁ গ গৰু আছে নি আপোনালোকৰ?
আছে আছে আমাৰ- আমাৰ গৰু আপোনাৰ সেৰিটামান আছে নহটা মান আছে।
ইমান গৰু বহুত চোন উমঁ।
তাকেহে আপোনালোকৰ ঘৰত নাই নি?
আমাৰ ঘৰতো আছে আমাৰ আপোনাৰ- এই বেছি নাহই পাঁচটা আছে অকল।
অঁ অহ!
তাৰে দুটা পোৱালি-
সৰু।
উমঁ এটা চিউৰি এটা দমৰা।
অঁ অঁ!
উমঁ পুৰা হাল বাতি আহিছে আৰু।
তাকে হে হেৰি- এইটো কি বুলি কয় আমাৰ ঘৰৰ আপোনাৰ নটাৰ মাজতে আপোনাৰ মানে দুটা বেচিছে। অ'। তাৰপিছত অ', এতিয়া আমাৰ তিনিজনী গাই গৰু আছে।
উম।
বাকী কেইটা পোৱালি আৰু বলদ এহাল আছে।
অ', অ'।
এতিয়াহে এতিয়াতো আপোনাৰ হেৰি নাই ন' মাটি ৰোৱা দিন হৈ আছে যে এতিয়া উ হেৰি জেগাত নাই।
উম।
মানে গৰু এৰাল দিয়া জেগা বৰ
অ', ত বৰ টান বৰ টান বৰ টান দেই। ম আমাৰ হেৰি আপোনাৰ কি হৈছে এই বাঁহৰ এই ডালভোকে কাটি কাটি দিছো খাবলৈ।
অ', বাঁহৰ পাত বিলাক? আমাৰ হেৰি খেৰ খেৰ খাব দিওঁ প্লাছ এ হেৰিয়ে থাকে আৰু ঘাঁহ কাটিবলৈ যাওঁ, ঘাঁহ কাটবলৈ যাওঁ।
এটা কথা দেই এই খেৰটো ন' বেছিকে নোখোৱাব।
কিয়?
মানে কি হয় খেৰটো শুকান নহয় জানো এই মানে বেছিকে যদি খেৰ খাই ন' এই বহুত পনীয়া হাগে। মানে গ-গোবৰটো মানে অলপ বেয়া হয় মানে।
আত্ছা।
মানে পেট চেলি বাই বুলি ক'ব লাগিব আৰু, হয় কওক?
হয়, হয়। তাৰ মানে উ, এতিয়া এইপিনত মানে সমস্যা মানে বহুত। চাবলৈ গ'লে এতিয়া, আহ এৰাল দিবলৈ জেগা নাই ইমানকেইটা গৰু আছে ঘৰতে এতিয়া কি কৰিম মানে। কি খুৱাম সিহঁতক দানা বনাই বনাই খুৱাব নোৱাৰো।
উম।
দানা বনাই খুৱাব নোৱাৰো ইমান সোপা আকৌ তাৰপিছত এ খেৰো এ এদায় হৈ যায়, খতম হৈ যায়।
হয়, হয়, হয়।
আৰু বৰষুণতে ঘৰতে কিছুমানক বান্ধি থোৱা থাকে, দুটামানকতো ঘৰতে বান্ধি থওঁ। অ', হেৰি এইটো কি বুলি কয়? গোটেইকেইটাকে এৰাল দিবলৈ নি বন্ধা জেগা নাই আমি এৰাল দিবলৈ আনো সেই হেৰিয়াত হে দিছো এই ফিল্ডে-চিল্ডে উ। ফুটবল খেলা ফিল্ড-ছিল্ড যোনবিলাক আছে তাত থকা ঘাঁহবোৰ খাবলৈহে দিছো।
অলপ মানে চৰণীয়া টাইপৰ পথাৰবোৰ আৰু উম।
মেইন মেইন পথাৰত তোটো এই খেতি কৰি আছে ন' পানী হৈ আছে, ত' সমস্যা পুৰা বহুত ডাঙৰ হয় সমস্যা হৈ যায়।
নকবা আৰু নকবা এই বাৰিষা দিনকেইটা মানে গৰু পুহিবলে মানে বৰ অসুবিধা। এতিয়াও হয়। এতিয়ালৈকেতো মেইন বানটো অহাই নাই।
উম।
যেতিয়া বানপানীটো হব, তেতিয়াতো আৰু। গৰু আপুনি চোতালৰ পৰাই বাহিৰলে দিব নোৱাৰে।
একদম সঁচা কথা কৈছে, সঁচা কথা কৈছে একদম। আমাৰে যোৱা বছৰ, যোৱা বছৰ। আপোনাৰ আমি এক্সট্ৰাকে খেৰ কিনিব লগীয়া হৈছে।
তাকে, তাকে।
এক টেম্পু খেৰ কিনিছো মানে। আকৌ কিনি পেলাই হেৰি কৰিছো। আকৌ ভুচিও কিনিব লগীয়া হৈছে তুঁহগুৰি।
উম- উম- উম।
তুঁহগুৰিটো দিলে, এ তুহগুৰিটো দিলে। মানে গৰুকেইটাই ভাল পায় আৰু। ৰাতি যদি দিনটো কষ্টকে থাকিলেও যদি ৰাতি যদি তুঁহগুৰি দানাটো খাবলৈ পাই আৰু। পানীৰ লগত তুমি মিহলাই পেলাই নিমখ- চিমখ দি।
হয়- হয়।
মানে সিহঁতি পূৰা ভাল পায় আৰু।
ভাল পায়, ভাল পায়, ভাম বাৰা খায় আৰু ৰাতি, উম।
এইটো আপোনাৰ এ কিনি আনিছো আৰু এক্সটাকে।
হয়- হয়, উম- উম। তাকে ভুচি আৰু এইখিনি আৰু ঘাঁহটোতো নায়েই। আৰু আজিকালি এনেকুৱা হৈছে। আৰু গৰুৱে মানে কি হয়, চব হেৰি নাখায় গছৰপাত নাখায়। এই, এই ছাগলী গোটে নহয়। ছাগলীয়ে যি পায়, তাকে খায়। অ, তাকে উম।
সিহঁতে জিভাত কিবা পৰিলেই একদম যি বস্তুৱে পৰিব, সেইটো বস্তুৱে সোৱাদ লৈ লয় সিহঁতি। জলকীয়া পাতলৈকে খায়। আমাৰ বাৰীত থকা জলকীয়া গছকেইজোপা খাই আদায় কৰি দিছে ছাগলীয়ে।
কৰিবতো, সেইটো হয়।
আৰু যোন ছাগলী মানে, মুখখন বহুত মানে বেয়া মানে, লেতেৰা মানে। য'ত, য'ত মানে আপোনাৰ মুখ দিব নহয়, সেই য'ত গছ পুলি যদি মুখ লগাই দিলে নহয়, এইটো গছৰ জীৱনত উন্নতি কৰিব নোৱাৰে আৰু।
প্ৰায় মানে কিবা সিহঁতৰ চাগে মুখত কিবা হেৰি থাকে চাগে। কিবা এনেকুৱা কি বুলি কয় হব পাৰি দেই এনেকুৱা। আৰু মানে গৰু হালে, হাল চাল বাই নে?
অ, গৰু আমাৰ হাল বাওঁ, হাল বাওঁ, এতিয়া সেই দিনাখন আহ, সেইদিনা হাল বাইছিলোগে। আজিকালি বেছি বেছি হাল বাবলে মন নাযায়। বেছিভাগ ট্ৰেক্টৰ লগোৱা হয়।
সেইটো হয় বাৰু, আজিকালি আৰু দুইটাৰ গৰুৱে আ, মানে আগতে কি হ'ল, আগতে গৰু এৰাল দিবলৈ আমাৰ মানে কি কয়, গৰু মানে হাল বাবলৈ কাৰণে বহুত মানুহ যায় এইফালে। আজিকালি ট্ৰেক্টৰ হোৱাৰ পৰা বহুত কমিলে। এতিয়া মোৰো পিছে মানে গৰুহাল লৈ যোৱাই নহয় মানে।
উমঁ' সেইটোয়ে, এতিয়া উপায় নাই নহ‌য়, নোৱাৰে ন' এতিয়া। উমঁ' এতিয়ানো কেনেকেনো আপুনি কওঁকচোন- এই পাঁচ ছয় বিঘা মাটি সেই ট্ৰেক্টৰ নলগাকৈ থাকিব পাৰিব নেকি।
নোৱাৰে নোৱাৰে, সেই গৰুৱে তোমাৰ আপোনাৰ এখন বহুত দিন লাগি যাব হাল বাওঁতে।
গৰুৱে দুমাহ তিনিমাহ লাগে পাৰ হৈ যাব।
হয় হয়।
এই কাতি মাহলৈকে খেতি কৰি থাকিব লাগিব।
উমঁ' ঠিকেই কৈছা। এই গৰুৱে মানে ই এই সৰু-সৰু অকমান অকমান মাটিত মানে এনে কিবা এটা পাচলি এটা কৰিব কাৰণে তেনেকুৱা মাটিত ভাল।
তেনেকুৱা মাটি ভাল। মাটিতো এইবাৰ চহাই ললোঁ চহাই লৈ পেলাই কিন্তু এই মানে চাবলৈ গ'লে এই ইমানখিনি ডাঙৰ মানে খেতি এটা হিচাপত মানে এ গৰু লৈ কৰে সেইটো ডাঙৰ লষ্টে হ'ব মানে কষ্টতো হ'বই বেমাৰ হ'ব মানুহৰ এ কৰিব ল'লে। আগৰ দিন নাইতো এতিয়া বৰ্তমান। সেইটো সেইটো হিচাপত চাবলৈ গ'লে এতিয়া ঠিকেই হৈছে কিন্তু অলপ কি হ'ব আধুনিক বস্তুতো অহাৰ লগে লগে মানুহৰ এম সেইবিলাক চেঞ্জ হৈছে নহয়। তাৰ ফলত জলবায়ু-চলবায়ুৰ এইবিলাক অকণমান পৰিবৰ্তন আহিব আৰু। তথাপিতো আজিকালি মোৰ গৰু দি হাল বোৱা আপোনাৰ গাঁৱত সেই উমঁ' ফিফটি পাৰ্চেন্টতকেও মানুহ তললৈ কমি গৈছে।
সেইটোৱে, উমঁ' গৰু আজিকালি নাই নহয় মানুহৰ ঘৰত, গম পাই নে?
উমঁ।
মানে আজিকালি আপুনি হিচাপ কৰিব পাৰিব সিহঁতৰ সিহঁতৰ ঘৰত গৰু আছে বুলি। তাকো আজিকালি মানে কি হৈছে গম পাইছা নাই মানে গৰু আছিল, আজিকালি মেইনলি হাল বাবলৈ বা খেতি কৰিবলৈ নুপুহে, আজিকালি মেইনলি পুহে গাখীৰৰ কাৰণে।
উমঁ' উমঁ'।
কাৰণ দোকানৰ গাখীৰ পেকেটতকৈ এইটো গাখীৰ সমান হ'বই নোৱাৰে।
ইমান মানে হেৰি থকা প্ৰটিন থকা বস্তু। অঁ। আমাৰ, মোৰ ভাগ, সঁচাকে এতিয়া মানে আজিকালি সেইটো কাৰণে যিমান পাৰো ভাবো বোলো মাইকী গৰু হ'লে ভালে পাওঁ বোলো।
উমঁ' আজিকালি বলধ গৰু ইমানে হেৰি নাই আৰু সলোতো দামটো আছে কিন্তু মাইকী গৰু আপোনাৰ হেৰি গাখীৰ যদি পাঁচ ছ‌য়জনী গৰু থাকে
হয়।
ধুনীয়াকে গাখীৰ বেছি থাকিব পাৰিব পুৰা ঠিকাত। পাৰিব। বহুত লাভ হ'ব তেতিয়া ডেইলি আপুনি যদি অঁ' ডেইলী যদি উমঁ' পাঁচজনী গৰু পৰা যদি চাৰি পাঁচ লিটাৰ কেও গাখী ঠিকাত দিয়ে। ডেইলি আপোনাৰ এইফেলে এ, পঞ্চাশ টকাকেও এক লিটাৰ সে পঞ্চাশ বেছি হ'ব, ষাঠি টকাকে হ'ব। এক লিটাৰ গাখীৰ আপোনাৰ ষাঠি টকাকেও ছয় পাছ গুণ তিনিশ টকাত ডেইলি আহি আছে, এনেই ফ্ৰীতে আহি আছে। মাহেকত আপোনাৰ সেই মাহেকত ন হাজাৰ টকা বনি যাব। বহুত ল'লে লাভ।
মানে এক্সট্ৰা হেৰিকে চলি থাকিব পাৰি, আৰু গৰুৰপা আৰু।
লাভ আছে, লাভ আছে কিন্তু কষ্ট ত' আপোনাৰ এই উম, দানা খুৱাৰে কষ্ট হয়।
দানা, সেয়ে দানা, গছ পাত দিয়া।
উম, আমাৰ আগতে আপোনাৰ হেৰি কলগছ কাটো, কচু গছ কাটো, ডাঙৰ সৰিয়হবোৰ খজতি হয়। তাৰপিছত এ, আনি তাত কিবা কিবি বৰ টেঙা চৰ টেঙা যে থাকে ইয়াক দি দিওঁ তাৰপিছত আৰু ঘৰৰ এইবিলাক উম, পাচলি, পাখলি, পাচলিৰ পাকত এইবিলাক দিওঁ দি পেলাই পেলায়ে অলপ বহুত টাইম সিজাও, একেবাৰে লাষ্টৰ টাইমত সি সিজাই সিজাই সিজাই সিজাই যেতিয়া এইবোৰ কলা হৈ যায় নহয় তাৰপতে ভুচিটো দি দিওঁ তুহগুৰিটো দি দিওঁ মানে। মিহিটো হুইটো তাৰপিছত ওপৰতে তুই পুৰা হেৰি চামৰিটো বহি যায় নহয় তাৰপিছত এ দানাটো ধুনীয়া ধুনীয়া গোন্ধাই আৰু সিহঁতে খাই খুব ভাল পায়।
উম, সেইটো হয়। আৰু মানে এ, খোৱা বোৱাবোৰ ধুনীয়াকে এনেকে মিলাব পাৰি কিন্তু এটা মই গৰু এটা কথা বেয়া পাওঁ আপুনি এৰাল দি থৈ আহিব নহয়, গোটেই পাক খাই মেলি অৱস্থা নাই কৈ পেলাই, মোৰ সেইটোত
ঐ এইটো কিন্তু বহুত ডাঙৰ প্ৰব্লেম দেই।
বৰ অশান্তি পাওঁ এই বস্তুটোত। সেইটোৱে, তাকে, ক'ত ক'ত মানে উম।
এবাৰ আমাৰ ঘৰৰ আপোনাৰ তেনেকে দুটা গৰু গোটেই পাক খাই অৱস্থা বেয়া কৰি দিছিল।
সেই আৰু পটককে খুলিবও নোৱাৰি নহয় ৰছীডাল। কি পাক খুৱাই, বাপৰে। আ-আৰু গৰু মই আগত টা প্ৰব্লেম পাওঁ ৰাস্তাত প্ৰব্লেম পাওঁ দেই, কিবা
চাইকেল এখন লৈ গ'লেও বা নহ'লে বাইকখন লৈ গ'লেও মুখা আাগৰত কেনেকে কেনেকে ওলাই ওলাই দিয়ে।
গৰুবোৰ কথা কৈছ।
এইটো ৰাস্তাত ৰাস্তাটো একচেলি, এ গৰু চৰু এয়াল দিব নালাগে আৰু। মানে বান্ধি থ'ব নালাগে আৰু।
উম। তাকে।
আৰু গৰুকেইটা গাত ভুল নাই বাৰু।
গৰু কেইটা গাত ভুল নাই।
এই, মানুহ গাতে ভুল সেইটো। উম! আৰু উম, সিহঁতি য'তে পাই, ত'তে থাকিবহে আৰু।
উম!
উম! তাৰপৰা, সেৰি আপোনাৰ, কি কয়! অ'! সেৰি কওঁক নহ'লে। মই আপোনাৰ সেৰি কৰোঁগে। মই মানে, আ ধুই-মেলি আহোঙগে। অকমান মানে, ৰ'দটো ওলোৱা যেন পাইছোঁ মানে।
অ'! ঠিক আছে, তেনেহ'লে, আপুনি আজৰি হৈ লওঁক। মইয়ো আজৰি হৈ লওঁ।
অ'! অ'! ঠিক আছে, দিয়ক।
ঠিক আছে, ঠিক আছে তেনেহ'লে, পিছত ফোন কৰিম।
হ'ব, হ'ব।